হেল্ল'
অ'হেল্ল'
শুনা পাইছে?
অ'পাইছোঁ কোৱা?
উম, কি কৈছে এই একেলগে কৈছে দুগৰাকীয়ে এয়া ভাত পানী খালোঁ।
উম,
তাৰপিছত ল'ৰাক সেই শুব দিলো, সোনকালে উঠিব লাগে যে, তাৰপিছত মইয়ো সেয়া অকমান বহিছো অলপ, টোপনি নাহেতো সদায় দেৰিকে শুই, শুই।
সেইটো দেৰিকে শুলে টোপনি নাহে। মইয়ো এই দেৰিকয়ে খোৱা হয়, এতিয়া খোৱাই নাই। আকৌ ল'ৰাই কিবা কৰি আছে, লেপটপত। তাকে সি নুখোলে নোখোৱালৈকে মই বহি থাকো মানে।
ল'ৰা কিমান ডাঙৰ আপোনাৰ?
এই ল'ৰা এইবাৰ মোৰ এতিয়া হেৰি হ'ল, এতিয়া ল'ৰা আমাৰ। একৈছ হ'ল।
একৈশ বছৰ।
উম, একৈছ বছৰ ধৰা।
যা, যা, হায় ছেকণ্ডেী পাছ কৰিলে চাগে ন?
নাই, নাই সি মেট্ৰিক দিছিলে, বেয়া কৰিলে।
তাৰপৰা নপঢ়িলে।
নপঢ়িলে এতিয়া সেই, কিবা এই চুইমিঙৰ হেৰি সাঁতোৰ শিকায়। অ, শিকাই।
আচ্ছা।
আগতে হজৱা পাত শিকিছিলে, এতিয়া শিকি মানে এতিয়া তাততে এতিয়া সি মাষ্টৰ হ'ল আৰু। সি শিকায় উম, এতিয়া সি নিজে শিকায়।
উম, উম, এতিয়া ক'ত শিকাই সি?
এতিয়া সেই টাউনৰ সেই, লেচি পুখুৰী সেইখিনিতে যে।
উম, উম,
সূই তাতে শিকায়।
কি বাৰে, কি বাৰে শিকায়?
সি বাৰে মানে, চ গোটেই কেইবাৰাৰে সোমবাৰৰ পৰা। একেবাৰে সেইবাৰলৈকে শিকাই, শনিবাৰলৈকে দেওবাৰে খালি মানে আগবেলা হয় আৰু।
অ, এতিয়া কি, কিমান টাইমত বাৰু?
আহ, ৰাতি আবেলি চাৰিটাৰ পৰা, চাৰিটাৰ পৰা।
আবেলি চাৰিটাৰ পৰা ন?
উম, চাৰ, চাৰিট পৰা চাৰে ছটালৈকে হয় আৰু।
কিন্তু সেই টাইমতটোহে বেয়া হৈ গ'ল, আমাৰ ল'ৰা আকৌ টিউচন থাকে যে, সেইটো সময়ত। কিমান বছৰৰ পৰা শিকাই বা কিমান বয়স?
এতিয়া বয়সতো জানো কিমান তাক সুধিব লাগিব, সুধিলেহে।
মানে ষ্টাৰ্টিং বয়স কিমান?
এতিয়া কি চাবলৈ গ'লে কিন্তু, বহুত সৰু সৰু পোৱালী শিকায় বহুত সৰু।
তথাপি আইডিয়া এটা লাগে ন, ধৰি লওক ইমানতো বয়সৰ পৰা শিকাই। ধৰ বাহিৰতোতোন নিও, নিও, ওৱানহে আহিছে, ছয়, ছয় মান ওৱান ইয়ৰ পৰা শিকাই সেনেকুৱা, বিষয় বিলাক পাই থাকোতো, কিন্তু আমাৰ ইয়াত ধৰি লওঁক কিমান বয়স বা, পৰা বা আপোনাৰ ল'ৰাই কিমান বয়স শিকায়, সেইটো জানিলে ভাল আছিলে।
অ, তাক সুধিব লাগিব, মোক সুধিবা মই তোমাক জনাম দিয়া।
উম, সুধি পেলাই মোক জনাবচোন তেতিয়া যদি সময় সদেইলি নপ, নোৱাৰো চান, চানদে যদি পাৰো তেতিয়াও লৈ যাম।
অ, অহ। মানে এইটো ব এইটো বস্তু মানে কি শিকাইে ভাল মানে মানে অইন মানে এক্সাইজ নকৰিলেই হ'ল এইটো। টো মানে চব হেৰি হৈ যায়।
কথা নাই মানে মানুহৰ কিবা কিবি এটা থাকিব লাগে পোৱালি মানুহৰ জানা নে।
আমাৰতো ল'ৰাইতো একোৱে নাজানিছিলে ল'ৰাটো আমাৰ ল'ৰাইটো তাতে সজা ইয়াত প্ৰথমতে অত টোত হেৰি কৰিয়ে মানে সি এতিয়া শিকিলেগৈ সজাত। তাৰপিছত শিকি তাত শিকিলে তাত বেছি শিকিবলৈ নাপালে
উম
মাষ্টৰে মানে কলে আৰু ইমান ধুনীয়াকৈ সাঁতোৰ আছে তাক সেই এতিয়া তাক প্ৰথমতে সি মাছ গাওঁত শিকাইছিলে সজৰা পাত কেইদিনমান শিকালে শিকাই তাৰপাছত মাছ গাঁৱত তাৰপিছত আকৌ মাষ্টৰে গলে এতিয়া তাত মানে তাত শিকাবলৈ দিছে আকৌ তাৰমানে সজা পৰা মাষ্টৰে তাতে তালৈ যাবলৈ দিছে তাক মানে তাত শিকাব দিছে
হোম
সিদিনাখন অপেনিং হৈ গ'ল আৰু তাত আৰু এতিয়া সি গৈ আছে মানে তাতে সেইটো মানে দৰমহা চিষ্টেম কৰি দিয়ে আৰু
উম কিমানকে পায় এনে আইডিয়া
এ এনে চাৰি হেজাৰ
এজনৰ নে কি
উম নহয় সেইটো মানে দৰমহা দৰমহা দমহাকৈ দিয়ে সেইটো দৰমহা ছিষ্টেমত দিয়ে চাৰি হেজাৰ
মাহেকত
উম
ইমান কম
কম মানে সি মানে দুই টাইম শিকাব লাগিছিলে তাক মানে ৰাতিপুৱা মৰ্ণিঙো যাব দিছিলে সি মৰ্ণিং যাবলৈ অকণমান দিগদাৰ পাই উঠিবলৈ সেইকাৰণে মানে এতিয়া মৰ্ণিং মৰ্ণিঙটো যোৱা হেতেন মানে সি মৰ্ণিঙতো মানে চাৰি হেজাৰ দিলে হেতেন আকৌ এইটোতো মানে চাৰি হাজাৰ দিলে হেঁতেন তাৰমানে এতিয়া সি মৰ্ণিং যাব কৰে ৰাতিপুৱা
উম
আকৌ ৰাতিপুৱা মৰ্ণিং মানে বাপেকো মানে বাইক লৈ যাবলৈ দিবলৈ দিগদাৰ পায় মানে অকণ ৰাতি পুৱা টাইমত গাড়ীগোৰা উতপাতটো অলপ বেছি যে
উম
সেইকাৰণে মানে এতিয়া সেই হেৰি কৰি শিকাই আৰু এতিয়া কি সিহৰৰ মাজতে তিনিটা তিনিটা পোৱালি শিকাইছিলে দিছে পইচা একদম মানে এটা এটা হেৰি কৰি দিছিলে আৰু মানে
উম
এঘন্টামান শিকায় তাৰ মানে পাঁচশকৈ দিছিলে
অ
তিনিটা পোৱালি মানে এক্সট্ৰাকৈ শিকাব লাগে সেইকেইটা মানে মাজ গাঁৱত আছিলে এটা পাঁচশকৈ দিছিলে
মাজগৰ কোনখিনি বা
এই মাজগাওঁ এই হেৰি এই কিন্তু এই কি মানুহৰ মানে ঘৰতে আছিলে তাৰমানে প পোৱালি কেইটা তাৰমানে মানে তাত দিবলৈ মানে ভয় কৰে আৰু এক্সট্ৰা কৈ শিকাবলৈ দিছিলে তাৰপাছত এতিয়া তাপা মানে গুচি দি আহিলে আহি এতিয়া আক মাষ্টৰে সি তাত দিছে লেচুপুখুৰী টাউনত তেতিয়া তাকে সেই তালৈ গৈ থাকে আৰু
উম যদি কোনোবা পোৱালি এটা দিও ধৰি লওক মোৰ প লৰাটোৱে দিলো সেই ল'ৰাটোৱে দিলে ধৰিলো কিমানমান লয় মাহেকত
তোমাৰ এতিয়া লৰাটো বয়স বয়সতটো চাইলো লব আৰু বয়সটো উম বয়সটো চাই লব তাতে ডাঙৰৰ হলে বেছি হয়
উ এনে আপুনি অ আপোনাৰ লৰাক সুধিব সাত বছৰ বয়স হৈছে আৰু আপোনাক কিমান বয়সৰ পৰা লয় সাত বছৰ বয়স হৈছে আৰু ধৰি লওক চাৰিটা বজাৰ পাছত কিবা অপশচন ছটা বজালেকে কৰে ৰাতিনো ক'ত চুইমি শিকাব ন।
ওম ছয়টালে তাৰমানে কি জামানে অন টাইম মন মানে সেইতো টাইমত পোৱালি মানে অকন কিমান পোৱালি মানে টিউচন থাকে ন এতিয়া আমাৰ ইহঁতৰ পোৱা মানে ল'ৰা পোৱালী বিলাক মানে টিচন চিচন কিছুমানানে কৰি মেলি দি আহে কিছুমানে মানে টিউচন নাইও কিছুমানৰ নিজে পঢ়ে যে বহুত পোৱালি হাজাৰ হাজাৰ পোৱালি। বহুত পোৱালি মই মানে মাজতে এবাৰ চাবলৈ গৈছিলো ন চাবলৈ যাওঁতে বহুত পোৱালি মানে আৰু কিমান অকণ অকণ পোৱালি সেইমতে দেখিয়ে ভাল লাগে। মানে বহুত অকণ অকণ পোৱালি আহে মানে শিকিবলো মাকহতে লৈ লৈ আহে।
উম!
এতিয়া আমাৰো এই তেনেকৈ এই কেতেকী আমাৰ এই কেতিক বাৰী মানে আমাৰ নিজৰ হয় মানুহজনৰ টুপ মাহীয়েকৰ ল'ৰাটোৰ পলোৰা দুটা দিম বুলি কৈ আছিলে তাৰ পাছতে এতিয়া ডাঙৰ তোক দিব নেকি? সৰুটোক তাৰমানে এবছৰ নিদিওঁ বুলি কৈছে সৰুটোক। পঢ়া সৰুটোক কোনে এইবছৰ দিলে বোলে অকণ লোকচান হব আমাৰ লৰায়ই কৈছে এই ডাঙৰটোক দিলে এ অ হো
সৰুটো কিমান দাঙৰ
সৰুটো
কাৰ ওখহব বেছি হোৱা নাই তোমালোকৰ ল'ৰাতকৈ অকণমান ডাঙৰ হ'ব। তোমালোকৰ ল'ৰাৰ কিহত পঢ়ি আছে? না কোন ক্লাছত সি
আমাৰ ল'ৰা ওৱানত।
ওৱানত ন অঁ সি
মানে ছয় বছৰ কমপ্লিট হৈ গৈছে পুৰা কমপ্লিট সাত বছৰ হোৱা নাই সি দুহেজাৰ সি দুহেজাৰ বিশ চনততো আমাৰ ল'ৰা।
অঁ সি টুত টুত সৰুটো
টুত ন টুত বুলি ক'লে মানে কি আইডিয়া নহয় বয়সতো ওপৰত ডিপেণ্ড
বয়সতোৰ কতে অ কিন্তু তাৰমানে ল'ৰাটো যিটো মানে এতিয়া মানে আমাৰ লৰাই কৈছে আৰু সেইটোত মানে দিলে মানে অকমান মানে তাৰ সেইটো মানে লোকচান হব বুলি কৈছে আৰু কৈছে আপোনালোক এতিয়া মানে জুলাই মাহটোহে আছে হয়নে। জুলাই মাহটোৰ পৰা সৰুটোৱেটো ভালকৈ নিশিকিব হয়নে নহয় ডাঙৰটোৱে যিমানটো শিকিব পাৰিব। সৰুটোৱে ইমান মানে সৰু সৰু বিলাকক মানে একেপ পতকে মাজলৈ নিনিয়ে ন, এনেকুৱা সি বাহত ধৰি ধৰিহে শিকায় আৰু। তাৰমানে এতিয়াটো জুলাই মাহটোহে শিকাব আৰু হয়নে নহয়।
উম।
তাই গৰমৰ গৰম মাহতোএইটো গৰমৰ দিন কেইটাহে শিকাব আৰু। সেইকাৰণে মানে ডাঙৰটো শিকাওতে ডাঙৰটো মানে পতকে অকণমান মাজলৈ লৈ যাব পাৰে। কিন্তু সৰুটো নিবলৈ অকণ ভয় কৰে ন। অলপ মানে সেইটো কাৰণে মানে কৈছে অকণমান লোকচান হ'ব আৰু তাৰকে অকণ পূৰাকে কমপ্লিট কৰিবলৈ হ'লে সি তাৰ গোটেই বছৰটো শিকিব লাগিব। সৰু পোৱালি এতাকতো শিকাবলৈ হ'লে গোটেই গোটেই বছৰটোয়ে শিকাব লাগিব ন ভালক ডাঙৰক মানে ডাঙৰকেইটা শিকাব হ'লে মানে পতকে মানে মাজলৈ লৈ যাব পাৰি হয়নে কিন্তু সৰু সিটোৱে নিশিকিব ন। সৰুবিলাক অকণ অকণ কিছুমান পোৱালি আহে ন সিতে মানে বাঁহ বাঁহডালত ধৰি পেলাই মানে ভৰি কেইটা মাৰিবই নেজানে। এ সেইটো কাৰণে মানে কৈছে আৰু মানে অফিচাৰ মানে অকণমান লোকচান হ'ব আৰু কিন্তু ডাঙৰ তোক দিম বুলি কৈছে। ডাঙৰটোকো মানে দিয়া নাই বাৰু দিম বুলি কৈ আছে। কিনো এতিয়াতো গৈয়ে আছে তোৰ দিম পৰীক্ষা শেষলে দিম বুলি কৈছিলে আজিলৈকে দিয়াই নাই।
উম।
আকৌ কিছুমান পোৱালি আগ্ৰহো নাই নহয়। আগ্ৰহ থাকিব লাগিব ন। আগ্ৰহ নহ'লে পতকে পোৱালি ক'ত আও। কিছুমান পোৱালি আকৌ আগ্ৰহ থাকে কাৰণে গুচি যায়। কিছুমান পোৱালি আগ্ৰহে নথাকে যে সেইটো কেনেবা আৰু শিকিলে মানে এইটো বস্তু বহুত ভাল। মানে এতিয়া তু অ এতিয়া তুম এতিয়া তুম আউ এতিয়া এতিয়া সৰু দেখি বা বেলেগত ডাঙৰত এতিয়া ডাঙৰ বন্ধু বৰ্গই যেতিয়া বিচাৰিব আহিব ন ক'ৰবাত বোলে ফুৰিবলৈ গ'ল, ফুৰিবলৈ গৈ লগৰ বন্ধু লগত গ'ল। তাৰমানে এইটো কি পানী অকণ সবধান হৈয়ে হয় আৰু হয়নে। তাৰমানে যিমানে আমাৰটো ল'ৰাকটো দিয়া কথা নাছিলে। মানে বাপেকে দিলে তাৰ কাৰণে মানে এতিয়া লগৰ বন্ধুৰ লগত য'তে ত'তে ফুৰিব গুচি যায়। এতিয়া পানী ক'ৰবাত ফুৰিবলৈ গ'ল সাঁতোৰ-চাঁতোৰ কৰিব পানীত এইটো কাৰণে মানে কিছুমান বন্ধু বেয়া আছে ন, সেইকাৰণে মানে বাপেকে দিলে মানে। বাচি মানে বাচি অহাতো সুবিধা হয় নে। সেইটো কৰিলে। সেইকাৰণে দিলে মানে আৰু তাই এতিয়া আমাৰ সেইটো বোলে সেইটো কৰিলে বোলে বেলেগ হেৰি কৰিবই নালাগে বোলে।
উম এক্সচাইজ।
উম বেলেগ হেৰি নাই সেইটোতে সেইটোৱে মেইন বোলে আৰু।
উম।
দিব পাৰা তুমি পৰীক্ষা তাৰ যদি পৰীক্ষা-চৰীক্ষা হৈ গ'ল।
অ।
দিব পাৰিবা যে দিম তাক বাৰ মোৰ ল'ৰাক সুধিম বাৰু।
উম উম আপুনি বয়সতটো মানে কিমানৰ পৰা লয় আৰু ধৰি লওক মোৰ সেই টাইমতো বাৰু অণ অসুবিধা মই দাৰেক কনফাৰ্মো কৰি দিয়া নাই যে দিম ঠিক আছে। তাৰমানে মেইন কথা হ'ল মই নাথাকো।
নহয়নো এনেই স্কুল কেইটা পৰা কেইটালৈ হয় তাৰ?
স্কুল আপোনাৰ ৰাতিপুৱা সাতটাতে যায় আৰু ইভিনিং ঘৰ আহি পাওঁতে আপোনাৰ তিনটা বাজি যায়, মানে এনেই ছুটি হয় এটা পঞ্চাশ বা দুটা বজাত এনেকুৱাত ছুটি হয়। কিন্তু মেইন কথা হ'ল কি স্কুলৰ বেলেগ পোৱালি নমাই কৰি আহোঁ‌তে আঢ়ৈতাৰ তিনিটা ওচৰা-ওচৰি হৈ যায়। কাৰণে, তাৰ পাছত মানে নিয়া মানুহ নাই মোৰ মেইন কথা হ'ল, আৰু পাছবেলা মই আহো ছটা বজাত।
উম।
ছটা বজাত মই অফিচৰ পৰা ওলওহে ঘৰ পোৱালে পোৱালেহে আজিটো আঠটা বাজিলে। সেই বস্তুটো মানে বান্ধি আছে, চান্দে মই ঘৰত থাকো চান্দে মোৰ কোনো প্ৰব্লেম নাই।
অ'-অ' সেইটো হয় বাৰু, এটা কাম কৰিব পাৰিলা হেতেন। তুমি অকণমান হাফ টাইমটো লৈ
নাই নাই মই সেইখিনি টাইম লব নোৱাৰোঁ‌, আমাৰ ফিংগাৰ চিংগাৰ দিব লাগেতো। একদম টাইম বাই টাইম, উম। আকৌ টিউশচনো থাকে ন, পাঁচটা বজাৰ পৰা টিউশচন থাকে না তিনিটা বা চাৰিটালৈ এঘন্টাহে ঘৰত পাব, সেইটো কাৰণে মোৰ টাইমটো অকমান হেৰি হ'ব।
টিউ আকৌ টিউচনটো আকৌ তুমি ৰাতিপুৱা দিবলৈও দিগদাৰ হয়।
ৰাতিপুৱাটো পচিবলে নহয়, সাতটা বজাত স্কুল পঠাম কেতিয়া মই? আৰু এই পোৱালিটোক ছটা বজাৰ আগত নুঠে। মইটো চাৰিটা বজাতে উঠোঁ, আৰু তাতকে আগত আপুনি ক'ত টিউচন দিব? মানে বেলেগ স্কুল বিলাকৰ ভাল, ধৰি লওক আঠটা পঞ্চল্লিশ, ন তেনেকুৱাত হেৰি হয়, তেতিয়া ৰাতিপুৱা সময়কন টিউচনত মিলি যায়, বেলেগ কাম তেতিয়া পাচবেলা কৰিব পাৰে। কিন্তু আমাৰ ল'ৰা আক' সাতটা বজাত মানে যাবই লাগে ন গাড়ী দিয়াৰ কাৰণে, এনেই ধৰি লওক নিজে যদি অনা নিয়া কৰিব পাৰিলোহেঁতেন, তেতিয়া আপোনাৰ হেৰি কৰিব লাগিলেহেতেন ধৰি লওক সাতটা বজাত নিনিলেও হয় তেন, সাতটা আপোনাৰ পঞ্চাশত পাবগে লাগেতো, উম, তেতিয়া নিলো, সাতটা পঁচিশ মানত নিলেও পাই গ'লো হেতেন আমি। কিন্তু গাড়ীত দিয়াৰ কাৰণে জল্দি কাম বে পুৱালি উঠাই নিয়ে না, আমাৰ ইয়াত ফাৰ্ষ্টত উঠাই তাৰিছত ডেকাৰ গাঁও পুৱালি খিনি উঠায়। ৰাতিপুৱা ইয়াক উঠায়ো সোনকালে থয়ো দেৰিকে, তাৰমানে বাকী খিনিক নমাই আহি পেলাই থয়হি। তেনেকুৱা মানে কাহিনিটো, কাৰণ ডেকা গাঁৱত আগৰ খিনি পায়।
গাড়ীত দিলে মানে সেইটোৱে বেয়া। মানে গ কিছুমান পোৱালি নমাই নমাই আহোঁ‌তে আহোঁতে, আগৰ মই আমাৰ ল'ৰাক মই গাড়ীত দিছিলোঁ নহয়। স্কুলত দিওঁতে, ই আই ঔ আহোঁ‌তে-আহোঁ‌তে-আহোঁ‌ত আহোঁ‌তে-আহোঁ‌তে চাৰে তিনিটা বাজি যায় গৈ, পোৱালি পেট শুকাই যায়গৈ ভুকতে, ইমান দেৰি কৰে। পোৱালি নমাই নমাই আহোঁতে আহোঁতে, তাৰপিছত লাষ্টত আমি, উম লাষ্টত আ আমি নিজে অনা নিয়া কৰিলোঁ‌ আৰু, বাপেকে অনা নিয়া কৰিলে, আকৌ খুৰাক হঁ‌তে অনা নিয়া কৰিলে।
উম।
আকৌ সেই ককায়েক হঁ‌তে অনা নিয়া কৰিলে, সিতে আনা অনি কৰিলে।